কি কৰিছা?
এ ওলাই আহিছো লগৰ এজনীৰ ঘৰৰ ফালে।
অ', ফুৰিব আহিছা নেকি?
নাই নাই ওচৰৰ।
অ'।
আপুনি কি কৰিছে?
অ' মইও মানে ঘৰৰ কাম চাম কৰি পেলাই মোৰ, তোমাৰ কি খবৰ? খবৰ এটা ল'বলৈ ফোন
ভাত, পানী খালে?
দিয়া ৰাতিপুৱা সময়ত কেইটামান খালোঁ আৰু পিটিকা আৰু বিলাহী পিটিকা আছিল সেনেকে মিলাই পেলাই খালোঁ আৰু।
অ', অ', কি কৈছে?
ভাত, পানী খোৱা হ'ল ন?
খালো মই অলপ আগত খাই আহিছো খাই কৰি পেলাই এনেই ওলাই আহিছো।
অ' ঠিকে আছে দিয়া।
অ', কি অ', ভাল, ভাল আপুনি কিহেদি ভাত
নাই, পইতা ভাত কেটামান খালোঁ।
অ', এইটো দুপৰীয়া।
দুপৰীয়া মাংস আনিব বোলে, এওঁ মাংস আনিব যাব মাংস আনিলে। এ মাংস বনাব।
কি ভিন্দ ঘৰতে আছে নেকি?
নাই ওলাই গৈছে।
অ' আপুনি এতিয়া কাৰ লগত আছে আকৌ?
মই বাবুৰ লগত আছোঁ, সি শুই আছে।
শুলে নেকি বাবু?
বাবু শুলে তাৰ কালি গাটো ভাল নাছিলে ৰাতি। দুটামান বজালৈকে কান্দি আছিলে পেচাব চেচাব কৰি পেলাই তাৰ ইয়া দাগ হৈছিলে মই আকৌ ক্ৰীম, চিম লগাই কৰি ঠিক কৰি ৰাতি শুৱতে, শুৱতে দুটাই বাজি লে ল'ৰাটো আজি ভাগৰ লাগিছে সেইকাৰণে শুই আছে।
উম, উম।
ফুৰিব আহিছা যে
অ' ওচৰৰ এই ভন্টি এজনী ঘৰলৈ এনে ওলাই আহিছো।
ভালে কৰিছা। ময়ো বহুত ফুৰিব পাৰো, আগতে বহুত ফুৰিছিলো। উম আমি আগতে জুলাই মাহত। অ' গৰম দিছে জুলাই মাহ হ'লো
মানে তাকেতো ঘৰত গৰম এনে এইফালে বাটৰ ফালে মানে অলপ হাৱা মাৰি আছে যে।
গৰম নদী আছে নে তোমালোকৰ ফালে?
উম, উম আছে।
আমাৰ ফুৰা হৈছিলে আগতে মুম্বাইত গৈছিলো আৰু মহাৰাষ্ট্ৰত গৈছিলো। ফুৰিলো, যাওঁতে আমি ফ্লাইটত গৈছিলো ভাল লাগিলে বহুত। ভাল লাগিলে দেই, মহাৰাষ্ট্ৰ যাই দিয়া জেগাতো আমাৰ নিচিনা নহয় ইমান বহুত গছ গছনি আছে।
হয় নেকি? অ' কিবা কামত গৈছিল নে এনে ফুৰিব?
এনে মই ফুৰিব গৈছিলো মোৰ সেই চিৰদিৰ ওচৰত গৈছিলো।
অ', অ'।
দিন থাকিলো চিৰডিত আৰু ইয়াত তোমাৰ মুম্বাইত থাকিলো তিনদিন। তিন দিন নে চাৰিদিন থাকিলো।
অ' আপুনি মানে কিবা কৰিছিলে নেকি?
অ' নাই কৰা এ। এনেই অ এওঁৰ লগত ফুৰিব গৈছিলো।
অ', অ'।
উম। ভাল লাগে জেগ বিলাক জানা ইমান ধুনীয়া বতাহ চতাহ মাৰি থাকে আকৌ তোমাৰ সেইফালে মহাৰাষ্ট্ৰ যে ঔৰংগাবাদ সেইফালে ফুৰিব গৈছিলো। অজন্তা ইউৰা চালো শিলৰ গুহা বিলাক, এইবিলাক বহুত ভাল লাগে আৰু। অ' শুনিছিলো, তাৰ পিছতে এইফালে মই হেৰিটো সপ্ত শিঙী চাব গ'লো
উম, আহ কামাখ্যা মন্দিৰ গৈছে চনেমে
বহুত ভাল লাগে আৰু গৈ থাকিলে গাড়ীখন বুক কৰি গৈছিলো বহুত স্পীডত লৈ গৈছে। ভিৰ ইমান নাছিলে।
এনে আপুনি কামাখ্যা মন্দিৰত গৈছে নে নাই?
গৈছোঁ গৈছোঁ।
গৈছে নেকি, অ', দূৰ হয় নে নহয় তাৰ পৰা?
আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় ইয়াত।
নহয় নেকি আমাকো ইয়াৰ পৰা যাব লগা হলে। দূৰ হয় ন তাৰপাছতে মই কিন্তু গুৱাহাটীত গৈছো কিন্তু কামাখ্যা মন্দিৰৰ মানে আজিলৈ যাই পোৱা নাই।
অ', আহিবা ফুৰিবলৈ, বহুত ধুনীয়া লাগে।
আৰু হেৰি এই ফেঞ্চি বজাৰত সোমাই ন আপোনালোকে?
অ', ফেঞ্চি বজাৰত যাম হলচল মাৰ্কেট নহয় কম দাম অলপমান বস্তুবলাকৰ দাম বিলাক। ধৰি লোৱা, কাপোৰ বিলাক ভাল আহে দেই কিন্তু।
ছোৱালী মানুহ ছোৱালী মানুহৰ যে টপ স্কাৰ্ট এইবিলাক দেখা থাকে যে।
অ', সেইবিলাকো আহে, ভাল।
সেইবিলাক কেনেকুৱা দাম মানে? নাম মই পিন্ধো এইবিলাক, মোৰ মানে ফেঞ্চি বজাৰত যাবৰ কাৰণে মানে বহুত ইচ্ছা মানে, বুজিছানে? ম এবাৰ অ মান তাত মানে সেইবিলাক ছোৱালী মানুহৰ টপ, এনেকুৱা স্কাৰ্ট বিলাক দেখি থাকোঁ ন দেখিলে মানে যাব মন যায় খুবকে।
উ নাম বিলাক ভালে জানা।
অ', ফিফটি, ছিক্সটি এনেকে দেখা থাকে যে। সেইটো মানে সঁচানে মিছা, সেইটো সঁচ
এই মিছা কথা এই ধৰি লোৱা তিনিশ চাৰিশ টকা বস্তুতো ডেৰশত বা এশ আশী মানত পাই যাবা দুশ টকা মানতো পাই যাবা এনেকুৱা।
অ', অ', সেইটো মানে এনেই অভাৰ-অভাৰ দেখাই দিয়ে নহ'লে ন?
অ', এনেই অভাৰ দেখাই আৰু মানুহ মানে মোবাইলত দেখা থাকে কোনোবা যদি পাৰ্টিকুলাৰ দোকান এখন এনেকে কৰিছে আমি নাজানো দেই। কিন্তু, এই বহুত দিন হ'ল মই যোৱাই নাই। অ', ৰাস্তাত কৰে ন, ৰাস্তাত কৰা বিলাক সেনেকুৱা দাম চাম কমি থাক কে, উম
যাম বুলি ভাবিছোঁ, কাপোৰ ব'ব মানে সেই শাল এখন আছিল মানে থানখন মানে আমাৰ মানে ইয়াত হেৰি থানৰ নাম হয় যে শালত আমাৰ মানে হেৰি কাপোৰ ব'ব লাগে, মানে এদিনতে বৈ পেলাই ওলাই দিব লাগে যে আমাৰ মা মানে শেলৰ ভিতৰত মানে আমাৰ মা, শেল থাকে নহয় আমাৰ ইয়াত
অ'
গম পাই নাপায়?
খেলো মানে কিবা এই
অ, খেল মানে এই গাঁৱ যে এনেকুৱা মানে খেলে-খেলে মানে কাম কৰে নহয় মানে। থাকে ন গাওঁত, অ সেনেকুৱা ধৰণৰ মানে ইয়াতে মানে কাপোৰ বব লাগে মানে স দুখন নামত মানে তাত মানে কাপোৰ কৈ ন এদিনতে ওলাই দিব লাগে মানে ৰাতিপুৱা পৰা ধৰি মানে গোটেই দিনটো যিমান টাইমত ওলাই দিব পাৰে মানে দুখন মানে বগা কাপোৰ ওলাই দিব লাগে। তাৰমানে নাও বনাই যে নাৱত মানে লগাই পেলাই উটাই দিয়ে মানে বস্তুটো।
কিয়?
কিয় মানে সেইটো মানে আগৰ পৰাই মানে পৰম্পৰা হৈ আছে যে। উটাই দিয়ে মানে বস্তুটো মানে কাপোৰ এখন দিয়ে নাৱত বান্ধি দিয়ে। চাৰিটা চুকত মানে বান্ধি দিব তাৰপিছত নাওখনত বান্ধাৰ পিছত মানে তাত মানে উটাই দিয়ে আৰু বহুত ভালকে মানে। থ'ব যাওঁ নে আমি বিলত উটাই থাকো যে সেনেকুৱা নিয়ম এটা আছে। তাতে কাপোৰ বোৱে মা মানে বছৰে বছৰে দুজনী মানুহ বৰে এজনী এজনী যদি এটা বছৰে কৰে। তেতিয়া আকৌজনী মানে আকৌ এটা বছৰে কৰ। এনেকৈ মানে চলাই থাকে। আৰু তাৰপিছত বোলে মানে বুৰি কৰিব পলৈ মানে কাপোৰ লগালে ন এতিয়া বেছি দিন হোৱা নাই যে নাম শেষ হোৱা। কাপোৰ লগোৱাই নাই, এনে কিন্তু জানো নৰ্মেলি কাপোৰ ব'ব কাৰণে খালি যে ফুল যে গাঠে যে। সেইটো মানে নাজানো।
ফুল গঠাটো সহজ, যদি শিকি লোৱা সেইটো বহুত ভাল আৰু জানা। আজিকালি এখন এখন গামোচা পাঁচশ টকা আমি বিহু গামোচা বিলাক কিছুমান অল
কৰিব লাগিব, লগোৱা নাই যে এনে, হা?
বিহু চিহু নাচা নে নাই?
অ', নাচো গাঁৱতো নাচোৱে কিন্তু ন' এইবিলাক হেৰি প্ৰগ্ৰাম যে কৰে যে। সেইবিলাকৰ মানে কৰিব নিদিয়ে মাহঁতে মানে যাব নি দিয়ে এনে মানে গাঁৱত আছিলে নহয় গাঁৱৰ টিমটো বিচাৰিছিলে মানে কিন্তু, এনেকে ৰাতি ৰাতি যাব লাগে ন'।
অ', ৰাতিপ নালাগে হ'ব দিয়া মাহঁত ঠিকেই কৈছে ছোৱালী মানুহ ন'। আজিকালি আৰু চাকে ন'। সেইবিলাক নালাগে কৰিবলৈ দিয়া এইবিলাক শিকা কামবিলাক কৰিবা। বহুত ভাল অ', অ'।
তাকে যাবলৈ নিদিয়ে।
অ', ভাল হয় এইবিলাক।
গাঁৱতে ছোৱালী দুজনীনে মানে মানে নাচিছিলে, যে হয় পকাম কৰাগে সিহঁতে মানে জানে যে অহা কিমান দেৰি হয় ৰাতি।
অ', অ', বহুত দেৰি হয় এইখিনি সময় ভাল নহয়। সেইকাৰণে নালাগে দিয়া মাহঁতে আৰু তুমি এইবিলাক জানাইে লিখা পঢ়া সেইবিলাক আৰু বেলেগ পঢ়া শুনা কৰিবা। কিবা আৰু বেলেগ টেলি চেলি এইবিলাক শিকিছানে?
তেলি মানে অ মই তেলাৰ কৰোতো
নহয় তেলি এই কম্পিউটাৰ তেলি দি
অ, কম্পিউটাৰ টো ম কৰা নাই কম্পিউটাৰতো মই বি এ পঢ়ি থাক ব বুলি ভাবিছিলো এবাৰ কৰিম বুলি কণে তাৰপিছত কি হ'লে মানে নকৰিলো এতিয়া এইটো বি এটো কমপ্লিট হৈ গলগৈ আৰু মৰিগাঁতহে আছে যে
উম।
মই মানে অহা যোৱা কৰিব লাগিব ন? তাৰ পাছতে ভাবা নাই মানে এতিয়া ভাবিব লাগিব সেইটো কৰাটো ভাল কিন্তু৷
তাৰমানে তোমাৰ টাইম থাকোতে এতিয়া কমপ্লিট কৰি লব লাগে ন? সেবিলাক কৰিলে ভাল আৰু৷ কাপোৰ বিলাক এক্সট্ৰা৷ এতিয়া কৰিব। কথা কম এই চব শিকি ল ইমান শিক সিমান আগবাঢ়িব পাৰিব সেইটো মনত ৰাখিবা
অ-অ বহুতে মানে কম্পিউটাৰ বিচাৰে হয়নে কিবা কিবি হলে৷ অ', জব চব বিচাৰিলে কম্পিউটাৰটো বিচাৰে৷ কেইদিনমান আগত মই গৈছিলোঁ নহয় মৰিগ তাত মানে, কম্পিউটাৰ কাৰণে৷ এই গাড়ীৰ অ' ফাইনাঞ্চ কামৰ মানে জব এটা তাতে মানে কম্পিটাৰটো বিচ সুধিছিলে আৰু কিবা হেৰি আছে নেকি মানে এক্সপিৰিয়েন্স আছে নেকি সুধিছিলে আৰু হয়৷ তেনেকুৱা কিন্ত কম্পিউটাৰ কৰা এক্সপিৰিয়েন্সো নাই আৰু বাকী সেইবিলাকো ইমান নাজানো যে৷ চিলেক্ট নকৰিলে মানে এনে কৰিছিলোঁ আৰু৷
সেইকাৰণে মই কৈছো এইবিলাক শিকিবা৷ যিমান শিকা যিমান পঢ়া সিমান আগবাঢ়ি যাব পাৰিবা৷
অ',
ছোৱালী মানুহ সক মানে চব ফালৰ পৰা আগবঢ়া হবলে ভাল হয় আৰু পঢ়া শু শুনা কাম এতিয়া মানে ভৱিষ্যতে জীৱনত কেতিয়াও হাৰ নামানে আৰু৷
অ' সেইটোয়ে।
পইচা পাতি থাকে৷ পইচা পাতিয়ে মেইন বস্তু ন? যদি উপাৰ্জনৰ চাৰিটামান ভাল জানা তানা মানে তোমাৰ কিবা ভয় লাগে নেকি? একো ভয় নাথাকে৷আগৰ দিনৰ মাইকী মানুহ বিলাক মানুহ দিপেন্ত কৰে সেই কাৰণে বেছি ভয় খাইছিলে ন? কথা এটা কবলে আজিকালি আৰু ইমান সেনেকুৱা নহয় চব শিকিব লাগে কৰিব লাগে জানাই নহয়? মহিলা সবলীকৰণ হৈ আছে৷
অ' সেইটোৱে৷ বেলেগৰ ওপৰত ভৰষা কৰিব নোৱাৰিতো আজিকালি ৷ অ৷ ভাল হলেতো ভালেই হয়নে? কিছুমান মানুহ থাকে ন মানে কি এটা সময়ত এটা দেখাৰ পাছত আকৌ বেয়া হৈ যায়গৈ৷
অ', পিছত গৈ পেলায় ৰং সলায় মানুহৰ৷ মানে প্ৰথমতে এটা হয় পিছত গৈ পিছত হৈ গৈ তোমাক ভাল পাওঁ বুলি কৈ পেলাই নোৱাৰিবা আৰু বাচ্ছা এটা হোৱাৰ পিছত তুমি নিজেই চম্ভালিবলগীয়া হয় কিছুমান কাম৷ এই পিছত গম পাবা আৰু দিয়াচোন। হ'ব দিয়া আজিলৈ এৰিছো দিয়া৷